শুনিছো। এ আনে আছো ৰবা এতিয়া ঘৰতে আছো।
তাকেই আজি গৰম কেনে দিছিল?
পিছে হ'লেও মানে অলপ বতৰ তো গধূলি দেখোন বৰষুণ দিছে নেকি তোমালোকৰ ফালে?
হয়, হয় বৰষুণ দিছে অলপ।
এ আমাৰো তাতো অলপ দিছিলে এতিয়া দিয়া নাই দেখোন।
এতিয়াও বৰষুণ দিব চাগে বিজুলী মানে কৰি আছে বিজুলী দেখাই আছে।
হয় হয়, মান তোমাৰ বৰষুণ দিলে ভাল ঠাণ্ডা পৰিলে অলপ।
উম তোমালোকৰ ঠাইত দিয়া নাই ন?
নাই নাই দিয়া নাই এতিয়ালৈকে।
বাকী ভাত পানী খালানে।
নাই নাই খোৱা নাই আৰু ভাত তুমি শোৱাল খালা নেকি।
মই খোৱা নাই ৰবা এ অলপ পিছত খাম ৰবা দহটা চাৰে দহটা মানত। বাকী হয় কোৱা।
উম্ খোৱা।
বাকী মানে আজি তোমাৰ লগত। সামাজিক মাধ্যমত কিছু কথা পাতিম বুলি ভাবিছোঁ।
অ ভালেই বাৰু ভাল বেয়া ঠিক আছে পাতিব পাৰিম বাৰু বেয়া নহয়। আমিতো সামাজিক মাধ্যমে এতিয়া ব্যৱহাৰ কৰি আছোঁ। আমি কথা পাতি আছোঁ সামাজিক মাধ্যমৰ দ্বাৰাই। তোমাৰ তোমাৰ লগত এতিয়া। তোমাৰ লগত কথা পাতি আছোঁ এতিয়া সামাজিক মাধ্যমতে।
হয়।
সেইটোয়ে আৰু সামাজিক মাধ্যম বুলি কলে এতিয়া তুমি মানে। কি বুজা সামাজিক মাধ্যম মানে।
সামাজিক মাধ্যমত মানে সামাজিক মাধ্যম। মাধ্যমে আমাক এনেকুৱা এনেকুৱা মানে খবৰ দিয়ে যোনটো আমি। নাপাওঁ। সামাজিক মাধ্যমৰ বাহিৰে আৰু আন কৰ পৰা নাপাওঁ। এনেকুৱা এনেকুৱা শব্দ ধৰাত বাহিৰৰ দেশত আজি কিবা হ'ল বা যু ত হল আজি বাহিৰৰ দেশত তুমি কৰ পৰা গম পোৱা, সামাজিক মাধ্যমৰ পৰাই গম পাওঁ। আৰু আগৰ আগৰ দিনত কি হৈছিল খবৰ বোৰ মানে আমি নিউজ পেপাৰ পঢ়িলেহে গম পাইছিলোঁ।
হয় হয় হয়।
তাৰপিছত এতিয়া চাবা তোমাৰ সামাজিক মাধ্যমত সহায়ত যথেষ্ট সহায় হৈছে কিন্তু আমাৰ খবৰ শুনাত হয়নে?
হয় হয়। এতিয়া তুমি ক, হয় মানে সামাজিক মাধ্যম লম বুলি কলে মানে এতিয়াতো তোমাৰ বহুখিনি আগবাঢ়িছে তোমাৰ সামাজিক মাধ্যম বুলি কলে। মা, এতিয়া আমাৰ তোমাৰ কি আহিছে তোমাৰ মোবাইলতো আহিছে, কম্পিউটাৰবিলাক আহি আছে তোমাৰ তাৰপিছত তাৰ ইনষ্টাগ্ৰাম আহিল, তোমাৰ টুইটাৰ আহিল। তাৰপিছত ফেচবুক আহিল, তাৰে পিছত তোমাৰ ইউ পি আই আহিল, সামাজিক মাধ্যমৰ দ্বাৰাই কৰবাত পইচা পঠাই দিব লাগিলে। পঠাই দিব পাৰি, তাৰে পিছত তোমাৰ এইবিলাকে আৰু হোৱাটছ আপ আহিল, হোৱাটছআপৰ জৰিয়তে তুমি মেছেজ দিব পাৰিবা তাৰে পিছত আৰু ভিডিঅ' কলিং কৰিব পাৰিবা তোমাৰ যদি কোনোবা ভাল লগৰ থাকে এজন। তাকো মানে তুমি ভিডিঅ' কল কৰি কথা পাতিব পাৰিবা।
হয় হয় তুমি বাৰু ঠিকেই কৈছা উম উম।
নাছিলেই ত আগতে আমি চিঠি দিব লাগিছিল। মানে তুমি চিঠি দি পাইছা নে আগতে ডাকঘৰত পষ্ট অফিচত?
নাই পোৱা বাৰু মানে এইটোৱে আছিল মানে আগতে তোমাৰ চি- চিঠি এটা লিখিব লাগিছিল তাৰ পিছত প'ষ্টমেনক দিব লাগিছিল। বপো পষ্টমেন বলে তাৰ পিছত প'ষ্ট অফিচত দিব লাগিছিল, তাৰে পৰা এসপ্তাহৰ ভিতৰত পষ্টমেন। জানে, চিঠিটো লয়। তাৰেপৰা মানে, এ, তোমাৰ তাত চিঠিটো যাই পোৱাৰ লগে, লগে। পোন্ধৰ, ষোল্ল দিন লাগি যায়।
হয়, হয় আৰু তোমাৰ কিন্তু, তাৰে পিছত কিন্তু, এটা তোমাৰ বেলেগ, বেলেগ বস্তুৱে। তোমাৰ যেতিয়া মানে, সামাজিক মাধ্যম হোৱা নাছিল তেতিয়া এটা বস্তু টেলিফোন বুলি যদি কয় মানে এই পিছু বিলাকত যে কথা পাতিব লাগিছিল যায় কিনো।
পইচা দি কেনে ন।
পইচা দি ভৰাই কিলো দশ টকা বিশ টকা দি দশ -পাঁচ মিনিটৰ কাৰণে
এই এক দুই টকা।
এক- দুই টকা আছিলে অ দশ -বিশ টকা নাছিলে তেতিয়া।
তেতিয়া জামাণৰ দশ -বিশ টকা বহুত আছিলে।
হয়, মানে তোমাৰ খুচুৰা পই পিছত তো কিছুমানত ভৰাই দি কৰিছিল, পইচাটোৰ ভিতৰত ভৰাই দি কিনো নম্বৰ মাৰি কথা পাতিবলে, আৰু মই মানে নিজে কৰি পাইছো সেই ফোনত।
উ উম উম ময়ো কথা পাতি পাইছো মই এ এইবিলাক মানে বস্তু পাৰ কৰি আহিছো মই আ
উম। তাৰমানে আগতে তোমাৰ আমাৰ এইবিলাক গাঁওবিলাকত মানে কেবপিছু থাকে কাৰোবাৰ ঘৰত, টেলিফোন থাকে মানে সিহত মানে বহুত ডা ডাঙৰ মানুহ আৰু ধনী মানুহ, সিহঁতৰ তাতে বেলেগে বেলেগে কৰিব যায় ফোন।
এইবিলাক বন্ধ হব বেছি দিন হোৱা নাই ন উম এইবিলাক দুই হেজাৰ সাত নে, আঠ লৈ চলিছিল। তাৰ পিছতে,
অ'! দুই হোজাৰ, সাত, আঠ মানলৈ আছিল।
অ'! তাৰপিছতে বন্ধ হ'ল। হয়। তুমি যোনটো ক'লা! মানে, ইউ পি আই চিষ্টেমটো মানে, পইচা পঠোৱা চিষ্টেম। হয়, এইটো বহুত ক' হয়, হয়, হয়। এ, তাৰ ফলত আমাৰ বহুত সহায় হৈছে। যেনে সহায় তোমাৰ, আগতে মানে, মানে, তুমি এখন চাপছ গাড়ী এখন কিনিবা হা! উদাহৰণ দি আছোঁ, গাড়ী এখন কিনিবা তোমাৰ মানে, কেচ পইচাটো হাততে ল'ব লাগিব। পকেটত ল'ব লাগিব। হয় নে নাই? তাৰফলত, বেলেগৰ ন' নজৰ যা হয় নে নাই? হয় নে নাই? তাৰপিছত তোমাৰ অ'! মানে, এতিয়া বহুতে সহায় হৈছে তোমাৰ। ইউ পি আই মানে, আহি কেনে।
মই কৈছোঁ তোমাক! ই ইউ পি আই মানে কি? ইউ পি আই কেনেকোৱা হয়। মই কৈছোঁ! তুমি ইউ পি আই ব্যৱহাৰ কৰা। গুগল পে' হওঁক ফোন পে কৰা। তুমি মানে, এতিয়া তোমাৰ তুমি প্ৰথম নাই কাৰোবাক ইউ পি আইত পইচা
হয়, পঠাওঁ।
কৈছোঁ। মই এতিয়া মানে, ই পি আই এতিয়া তোমাৰ লগৰে এজন বোলে সি বোলে, দিল্লীত আছে নাইবা গু, গুৱাহাটীতে আছে তাই তোমাৰ মানে, তাৰ পইচা চইচা, ঘৰৰ পৰাই মানে, কিবা তাৰ পইচা লাগা হ'ল। তুমিতো, তাক আগতে দি থৈ আহিব লাগিছিল। এতিয়াতো তুমি পে কৰি কিনেও তুমি পঠাই দিব পাৰিবা পইচাটো। এইটো, এই, হয়। এইটো মানে, সুবিধা বহুত মানে। আজিকালিটো তোমাৰ ইউ পি আই চবতে হয়। তোমাৰ খন হালও ইউ পি আই দিব লাগে চবজি দোকানতো ইউ পি আই পাবা। তুমি ব্ৰইলাৰৰ দোকানতো পাবা চব মানে ডিজিটেল হৈ গৈছে এতিয়া।
চব চব ডিজিটেল হৈ গৈছে আজিকালি মানুহে এইটো কাৰণে কেছ বেছি কেৰিও কৰিব নালাগে লগত লগত ল'বও নালাগে কেছ।
টো নাৰাখে একেলগত মানে মল পইছাটো।
হয়, হয়।
সেইটো পইচা নাৰাখে তেনেকে। তোমাৰ মানে, চব হেৰি ৰাখ তোমাৰ, এইবিলাক ইউ পি আইতে ৰাখে। ভালোঁ কিন্তু, এইটো তোমাৰ।
হয়। তুমি কে বেছি পইচা ল'লে
মানুহ এটা গম পাই যাব আৰু তোমাৰ যদি বেংকত এক লাখো পৰি থাকে। মোবাইলত যদি এক লাখো পৰি থাকে মানুহে গম নাপায়। তেতিয়াহ'লে তোমাৰ একাউণ্টো বে, বেলেঞ্চ চেক নকৰে।
হয় আৰু গম পালোঁ মোবাইলটো, গম পালোঁ, মোবাইলটো চুৰি কৰিলে দিয়া। মোবাইলটোতো সি খুলিব নোৱাৰিব নহয়।
নোৱাৰিব, নোৱাৰিব আৰু আজিকালি, মোবাইল খুলিলেও ইউ অ' পাছপৰ্ডটো লাগিব।
পাছপৰ্ডটো লাগে তোমাৰ, ফিংগাৰ প্ৰিণ্ট লাগিব তোমাৰ।
পইচা ট্ৰাঞ্চফাৰ কৰা পাছৱৰ্ড লাগে ন'! প্ৰাই, প্ৰাইভেচী বেছি বহুত দিছে বন্ধু।
অ'! প্ৰাইভেচী, হয়! মানে, তোমাৰ ফিংগাৰ প্ৰিন্ট লাগিব আৰু কিবা লাগিব, তেনেকে লাগিব। আৰু তুমি সামাজিক মাধ্যম মানে, কিমান টাইম ব্যৱহাৰ কৰা তুমি এনে? মানে, ইনষ্টাগ্ৰাম হওঁক, ফেচবুক হোৱাটছএপ হওঁক, কিমান টাইম? কিমান ব্যৱহাৰ কৰা?
সামাজিক মাধ্যম বাৰু মই মনোৰঞ্জনৰ কাৰণে চোৱা যায় বাৰু। কিন্তু, দিনত মানে ইনষ্টাগ্ৰাম আৰু ফেচবুক মিলাই তোমাৰ আঢ়াই ঘন্টামান হয়।
হয় নেকি এই বেছি নচ। হয় নেকি।
ৰাতি এক ঘন্টা মান চাও। তাৰপিছত দুপৰীয়া এঘন্টামান চাওঁ এই তাত ত' তাৰোপৰিতো এইকেইদিনটো টাইমে পোৱা নাই এইকেইদিনতো তুমি বিশ্বাস কৰিবা কালি চাইছো ফটি ফ' মিনিট। মানে মোবাইলত চাব পাৰে ন কোনটো এপ কিমান। ঘন্টা চাইছে কালি চাইছো ফে ফেচবুক। ফৰ্টি ফৰ মিনিট আৰু ইনষ্টা চাইছো ত্ৰিশ মিনিট।
হয় মইতো তোমাৰ চোৱা যায় মোৰ কিন্তু এনে থাকিলে চোৱা যায় বহুত চোৱা যায় মানে তোমাৰ চোৱা।
যায় যায় মানে মানে সামাজিক মাধ্যম মানে কেনেকুৱা এটা বস্তু। এটা ভিডিঅ' ভাল লাগিলে আৰু এটা চাব মন যায় এটা ভিডিঅ' ভাল লাগিলে আৰু এটা চাব মন
মইতো তোমাৰ চাই থাকো তেনেকে তাৰমানে তোমাৰ মানে। এ ৰাতিলৈকে চোৱাা যায় কিন্তু।
হয় হয় হয় ঠিকে কৈছা ঠিকে কৈছা। আৰু এনেকুৱা বহুত লোক আছে যোনটোক সামাজিক মাধ্যম আ আজিকালি বেয়া কামত ব্যৱহাৰ কৰি আছে মোৰ মতে সেইবোৰ কৰিব নালাগে। ভাল কামতে ব্যৱহাৰ কৰিব লাগে সামাজিক মাধ্যম হয়নে?
মানে তোমাৰ মই এটা পাইছো। তোমাৰ নতুন কেই এটা পালোঁ তোমাৰ নিউজতে পালোঁ আমাৰ ইয়াতো পাইছো গম পালোঁ। এই যি ই ৰিক্স ই ৰিক্সা বিলাক কিবা এপছৰ দ্বাৰাই বন্ধ কৰি আছে তোমাৰ।
হয় এইটোয়ো কলো হয় এইটোয়ো কৈছো মানে বেয়া কাম কৰি আছে ন।
মানে সেইটো তোমাৰ বেয়া কাম। কৰি আছে মানে তাত বোলে কিবা কিবা বোলে দিবা আহিছে তাৰমানে কিবা
এপ এপছ আছে এপছ এপছ বন্ধ কৰি দিয়ে হঠাৎ ই ৰিক্সাটো বন্ধ হৈ যায় তেওঁৰ ফ এইটোৰ ফলত এ এইটোৰ ফলত দুখীয়া মানুহবোৰৰ প্ৰব্লেম হৈ আছে ন
হয় হয় গতিয়া মানে মই সিদিনা আমাৰ ইয়াতে দেখিছো মানে এটা লৰা প্ৰায় মানে ঠেলে ঠেলে লৈ আহিছে গাড়ী খ ই ৰিক্সা খন মানে হেৰি কৰি আছে মানে মানে সি গম নাপায় নাই আৰু তোমাৰ এই ৰিক্সা থকা মানুহ বিলাকতো তোমাৰ এইবিলাক এনড্ৰইড ফোন নাথাকে স্মাৰ্ট ফোন
থাকিলো এ এড্ৰইড ফোন থাকিলো হঠাৎ তোমাৰ গাড়ী টো যদি ঘপকে বন্ধ হৈ যায় তুমি কি গ'ম পাবা কৰ' পৰা
নয় নহয় আমিতো এতিয়া আমাৰ দৰে লৰাবলাকে হলে যুৱ প্ৰজন্ম হল গম পাবা যি এনেকুৱা এনেকুৱা এপছ ওলাইছে যি বন্ধ কৰি দিব পাৰে এপছৰ দ্বাৰা পাৰে আমি গম পাম আমি নিউজ পাই থাকো গমো পাইছো
এইবোৰ কাম কোনে কৰি আছে জানা হয় এইবোৰ কাম কোনে কৰি আছে জানা যিবিলাক মানে মানে বেকাৰ মানুহ কাম নাই দিনটোত ক'ত কি কৰিম ভাবি থাকে এইবোৰ মানুহে এই এই এইবোৰ কৰি আছে
বেটাৰ মানে মানে অলপ শিক্ষিত মানুহে কৰি আছে তোমাৰ
হয় তাকে তাকেতো শ শিক্ষিত হৈ কাৰণে বেলেগৰ ভালতো দেখিব নোৱাৰে এনেকুৱা টাইপ মানে বেলেগৰ ভালতো দেখিব নোৱাৰা শিক্ষিত শিক্ষিত বুলি নকয়তো
হয় হয় বেয়া কাম কৰি আছে কিন্তু এনে
হয় হয়
ঠিক আছে দিয়া কথা পাতি ভাল লাগি
হয় হয় মোৰ হয় হয় ঠিক আছে ৰাখিছো হা ভাল লাগিল তোমাৰ লগ কথা